দে ক'ত আছে এতিয়া
মই দোকান সামৰি আহিছোঁ মাত্ৰ তুমিতো আজি জল্দি সামৰিলা
অ আজি বহুতে জল্দি খং কৰিলো ঘৰত অলপ কিছুমান কাম থকাৰ কাৰণে জল্দিয়ে সময় দিব লগা হয়।
অ' ভাত পান খাল নাই নাই?
নাই, নাই ভাত খাম হে এতিয়া অলপ শিকাচিচাপ নিকাচ কৰি আছো আজি কেনেকুৱা চলি আ পিছে। ব্যৱসায় তোমাৰ।
ব্যৱসায় ঠাণ্ডা নাই জানাই দেখোন।
এই গৰম বেছি হলে অলপ কমেই হয়।
তোমালোকৰটো গেলামালৰ দোকান। তোমালোকৰটো ডেইলি চেল যাই মোৰ হে
ডেইলি বুলি কলে নহব। দুজন কৰ্মকৰ্তা আছে তেওঁলোককো দিব লাগে মোৰো থাকে। যেনে-তেনে চলি মেলি খাই আছো আৰু।
তাকে।
বহুত, বহুত বাকী লয় মাহো সম্পূৰ্ণ মো মানে তোমাৰ বহুতেই গুচি যে দুমাহ মান পাৰ হৈ যায় কওঁতেন কোতেন কওঁতেন বাকীতো দিয়ে গৈছেহেঁতেন
মোৰ যে তোমাৰ মান মানুহ বিলাকে বাকী লৈ পিনে মোক বাকী সটো দিয়াই নাই মই বহুত পইচা বাকি সোমাই আছে।
অ, তুমি কব লাগে তেওঁলোকক।
আমাৰ ব্যৱসায়তো জানাই দেখোন, আমাৰ ব্য্য়ৱসায়ত এনেকে বস্তু
তুমি যিমান ক'বা তেওঁলোকে দিম কাইলে দিম কাইলে দিম অৰ্থাৎ বাকি বস্তুতটো ম বন্ধই কৰি দিব লাগে।
আৰু বাকী নিদিলেও পাব বেয়া পইচা খুজিলেও পাব বেয়া।
আচলতে বাকী নিদিলে তোমাৰ কোনো এটা ব্য়ৱসায়ত তুমি এনেকুৱা যদি বাকি নিদিয়া ব্যৱসায়টোো তোমাৰ নচলেগে। আৰু সকলো সমান মানুহ নহয়, তাতে।
সেইটোৱে কথা মেইন কথা, হল সেইটোৱে। এতিয়া, বাকী কেনেকুৱা চলিছে সংসাৰ?
সংসাৰ চলি আছে আৰু দিয়া। তোমাৰ কোৱাচোন?
ঠিক ঠাক আৰু। ঘৰত দিবলৈ হয়গৈ আৰু পইচাকেইটা।
কিন্তু মালৰ যি দাম বাঢ়িছে সেইফালে কিনি আনো তেনে বহুত গুচি যায়। বহুত টনাটনি হৈ আছে কৰ্মকৰ্তা কেইজনো। দি থাকিব লাগে।
সেইটোয়ে এতিয়া আৰু আমাৰ নিচিনা সৰু-সৰু ব্যৱসায় খিনিয়ে মৰন হৈছে আৰু। ত ত আধিকি মানু খিনিয়ে ঘৰতে বহি বস্তু আনাতো বেছি ভাল পায় ন।
সেইটো হয়, সেইটো হয়। এই, এইবোৰ ওলাই যোৱাৰ পৰা আমাৰ বব্যৱসায় বন্ধ হ'ব গৈ চাগে এটা সময়ত গৈ।
তাকেতো চলাই মুস্কিল হৈছে দেখোন।
তাকে সকলো ঘৰৰ পদূলিয়ে-পদুলিয়ে দোকান আজিকালি। এনেকে হলে নচলিবগৈ আৰু।
আৰুতো শুনি আছো আমাৰ আমি দুটা জুইখিনি ওচৰত দোকান দিল তাতে বোলে আৰু এখন দোকান বহিব।
উম, বনাই আছে সেইখন সেইখন বনালে আৰু
আমাৰ আৰু দোকানত কি হ'ব ঠিক নাই আৰু।
তোমাৰ দোকানখনন অকন ডাঙৰহে কৰিব লাগিছিলে, বহুতে যথেষ্ট মান মানে বহুতে সৰু হৈ আছিল। ত গম পাইছ নে?
অ, দোকানত যিমান খিনি মোৰ দোকানত মাল আছে সিমান খিনি হিচাপত দোকান খ কৰুো হৈছে কিন্তু। কি, কৰিবা পইচা পাতি নাই যে।
উম, সেইটো হয় বাৰু নে বহুতে তোমাৰ মানে বহুত ভিৰ কৰি ৰখা হৈছে বস্তুবোৰ ন তোমাৰ
সেইটোয়ে আৰু দোকানত মানে মোৰ। মা মোৰ বৈদ্যুতিক সামগ্ৰীৰ দোকান ন পতককে ভৈয়ো লাগে কেতিয়াবা যে অকমান যদি পানী চানী সোমাই যায় বহুত লাখ লাখ টকাৰ মাল ধ্বংস হৈ যাব।
তাকে ওচৰেৰে পাজৰে কৰ'বাত চোৱাচোন এনেকুৱা পোৱা নেকি?
মালিকে ডাঙৰ কৰিম বুলি কৈছে বাৰু দোকানখন চাওঁ কি কৰে।
অ তোমাৰ দোকানত চবতো ৱাৰিঙৰ সামগ্ৰী পোৱা যায় চাগে?
হা
তোমাৰ দোকানত যে মানে তোমাৰ এখন ঘৰ ৱাৰিং কৰিবলৈ যি যি সজুলি সামগ্ৰী পয়োজন
অ বৈদতিক সামগ্ৰী সকলোখিনি পাবা তুমি যি লাগে।
তুমি এনেই মাৰ্কেটিং প্ৰাইচটো ধৰাে হলচেল ধৰা?
এতিয়া কিছুমানৰ ক্ষেত্ৰত মই মাৰ্কেটিং ধৰো, কিছুমানৰ ক্ষেত্ৰত হ'লচেল ধৰো, এতিয়া যদি তুমি মুপা উম ধৰা তুমি দহ মিটাৰ তাৰ কিনিছা, তেতিয়া হলে তোমাক। তোমাক হলছেলে ধৰিব নোৱাৰো নহৈ তেতিয়া তুমাক মই হেৰি ধৰিব লাগিব।
যোনটো সঠিক মূল্য।
সেইটোৱে
মোৰ ঘৰ টো হৈছে গৈ বাৰু সম্পূৰ্ণ।
কিবা সামগ্ৰী লাগিলে কবা?
দিয়া তুমি বন্ধু থকাত। মই বেলেগক ককো কিয় জনাম, তোমাকেই জনাম তুমি হে মাল কিনিদিবা।
তাকে মোৰো দুটক মান লাভ হ'ব। আৰু দুটকামান বাচিব।
সেইবুলি আকৌ বেছি দাম নকবা আকৌ দেই?
নাই বেছি কাম নকও তোমাপা থেতথেত তুমি নিশ্চিন্ত হৈ থাকা। তুমি জাষ্ট আৰু কিবা বস্তু নাথাকিলে তুমি এ চিন্তা কৰিব নালাগে। মই বহুত দুদিনৰ ভিতৰতে তোমাক মই আনিদিম।
অহ তোমাৰ যে আছিলে বা, কি কলা?
কিবা ভাবিছানে বেলেগ?
পিছা মানে চাৰিচুকীয়া বাহন এখন লোৱা কথাই ভাবি আছো, মাল চাল বোৰ অনা বা কৰ'বাত বজাৰ চজাৰ বহিলে যাবলৈ।
অ অ ব্যক্তিগত বাহন লোৱাতকে তুমি হেৰি বিলাক বাহন লব পাৰা, তেতিয়া ভাল হ'ব। তোমাৰ মালআনিবলে সুবিধা হব।
অহ সেইটো কাৰণে ভাবিছিলো, কাইলৈ তুমিতো কলকো নোযোৱা?
কাইলে নাই কাইলে দোকানতে থাকিম।
অ তোমাৰ বাহন খনেকে দিবাচোন যদি বেয়া নোপোৱা, মই অলপ দোকানৰ সা সঁজুলি আনিব আছিলে।
লৈ যাবা লৈ যাবা, কথা নাই। কেইটামান বজাত আহিবা?
মই তোমাৰ নটা মানতে যাম আমাৰ কৰ্মকৰ্তা দুজন থাকিব দোকানতে, তোমাৰো কিবা আনিব থাকিলে, আজিকালি নহাই হল আমাৰ দোকান।
আজিকালি নাহা হলা মানে মোৰ বজাৰ চজাৰ দেখোন আমাৰ ঘৰৰ বজাৰ তোমাৰ অন্দুৱাই কৰে।
তুমি নহোৱা ভাল হা
সময় নাই অ। এতিয়া মই ৰাতি দহটা বজাত দোকান বন্ধ কৰি মানে ঘৰ সোমাইছোহে।
অহ।
এতিয়া তুমি কৰ্মকৰ্তা ৰাখিছা, বাট মই সে জানাই দেখোন এজন ৰাখিলো। তাৰ পাছত সেইজনে মোৰ দোকানত চুৰিহে কৰিলে।
মানুহ আজিকালি বিশ্বাস কৰিবও নোৱাৰা, চাৰিঠেঙীয়া প্ৰাণীৰ বাহিৰে।
এতিয়া ভয়হে লাগে।
কেনে জানিব লাগে চব কথা।
তোমাৰ কেইটা বাৰু বিশ্বাসযোগ্য মানুহে পাইছা।
মোক এতিয়া বয়সস্থ মানুহ ঘৰৰ ওচৰৰে।
তাকে। কিবাখন বেলেগৰ বেলেগ দোকান দি বুলিয়ে ভাবিছোঁ আৰু।
আেহ কাইলৈ পি - ছে মংগলবাৰ বজাৰো আছে আমাৰ ইয়াতে। তালেকে যাও। তালৈকে গৈ পেলাই অলপমান গেলামাল সামগ্ৰীও আনো।
কালি যদি দুপৰীয়া ভাগত তুমি হেৰি আছা, খানা এটাকে খাও বলা।
পাৰি আগৰবাৰ খানা খাওঁতেন যি হল, লেট্ৰিনতে থাকিল থাকিব লগা হৈছে দুই তিনদিন মান, তুমি যিহে জ্বলা দিয়া।
খালি তুমি বনাবা।
মই বনালে কি আৰু মই বনালে তুমি ওচৰত গৈ পেলাই ইটো কোৱা ইটো কোৱা সেই তেনেকে এনেকে, কৈ থকাত মই একো কৰিবই নোৱাৰো তোমাৰ পৰা।
এ জ্বলা মোক তুমিহে দিব দিছিলা যোৱাবাৰ।
জ্বলা মইহে দিব দিছিলো নে তোমাক, তুমি আগৰ বাৰ তুমি কি কৰিলা, পাঁচ টকা জলকীয়া নিচা মোৰ দোকানৰ পৰা গোটেইখিনি দি দিলা। তাৰ পিছত মই তোমাৰ তিনিদিন মান উঠিব পৰা নাই।
মাদক দ্ৰব্যটো অকমান কমাই খাবা।
নাই আজিকালি বহুত কমাইছো। নহলে বহুত বিপদৰ সন্মুখীন হ'ব লগা হয়, বহুত টেনচন হয়।
সেইটোয়ে মাদক দ্ৰব্যটো অকমান কমাই খাবা, কোনোবা দিনা যকৃতৰ আহ তোমাৰ বৃক্ৰ ৰোগত ভুগিবা কিন্তু।
সেইটো হয় বাৰু। বাকী ভাত পানী খালা নাই এতিয়া দোকানৰ পৰা আহি?
নাই ঘৰ সোমাই পিনে বোলো তোমাক কল এটা কৰো। আজি তোমাৰ দোকানখন দেখি আহিলো। সোনকাল লে দোকান বঢ়ালা। মই ভাবিলো কিবা ক'লেই নেকি ঘৰত।
নাই, নাই। আজি কৰ্মকৰ্তা কেইজনেও ক'লে অকন সোনকালতে যাও, সেইটো কাৰণে বন্ধ কৰি থৈ গুচি আহি আহিলোঁ
তত কিন্তু কেইবাজনো গ্ৰাহক ঘুৰি গৈছে কিন্তু, সোনকালে বন্ধ কৰাৰ কাৰণে অলপ লছ
সেইটো হয় বাৰু। মই আৰু এটা কথা ভাবি আছো ঘৰত। ত দেই। ঘৰৰ কিনাৰৰ মাটিডোখৰ যে আছিল যে আমাৰ
অ।
তাতে ভাবিছিলো অলপ মুৰ্গী আৰু হাঁহৰ ফাৰ্ম দুখন খুলি দিও। মানুহজনীও আছে চাব পাৰি ব।
অ পাৰা কিন্তু দেই।
উ তাকেহে। মানে তাৰ পৰাও এটা এক্সট্ৰাকে পইচা ওলাই থাকিব ন? এই দোকান খনৰ দোকান খনৰ পৰাই আশা কৰি থাকিব নোৱাৰি। ঘৰত খোৱা মেলাবোৰ চব দোকানৰ পৰাই যায়। তাকো যি কেইটা পইচা বাছে আকৌ পোৱালিটোৰ স্কুলতে লাগে।
দোকানৰ ভাড়াটো আছেই।
দোকানৰ ভাৰা আছে, লাইটৰ বিল আছেই।
আৰু কৰতো দিব লাগে?
উ লাগে, লাগে।
বাৰ্ষিক কৰ তোমালোকৰটো ভালেই। গেলামালত কৰটো কম। মোৰ যে
তোমাৰ বহুত আহে গম পাও। তোমাৰ বস্তু চাই পেলাই তোমাৰ মালৰ দাম বহুত নহয়। তোমাৰ এটা সৰু বস্তুৰ দাম তোমাৰ দোকানত হ'ব গলে খুব বেছি চাৰি পাঁচশ টকা। কইটো সেইফালৰ পৰা আহিব।
সেইটোৱে সেই চাৰি পাঁচশ টকা তোমাৰ আমি বেচোহে। আমাৰ নাথাকে নহয়।
তাকেতো। তুমি দোকানখন যদি ডাঙৰ কৰা কথা ভাবা, তেতিয়াহলে এজন নাখিব পাৰা কাৰণ তোমাৰো বহুত কষ্ট হয়তো।
মই বিচাৰি আছো, কিন্তু সেই মই যোৱা বছৰৰ পৰা মানে মোৰ অকমান ভয় লগা হৈছে।
দে জানাই দেখোন। কিমান টকাৰ মোৰ ভাল চুৰ কৰিলে।
সেইটো হয় বাৰু। পিছে পুলিচক দিলানে নাই কথাটো, কেচটো?
দিলো। মোৰ হেৰি লোৱা আছিলে নহয়, বীমা লোৱা আছিলে। দোকানখনৰ নামত। ত' সেইখিনি পইচা বাৰু ৰিকভাৰ মানে ঘূৰাই পালো। কিন্তু ঘটনাটো হ'ল আকৌ সেই ভুলটো কৰিবলে মন নাই। সেইকাৰণেহে লোৱা নাই। চাওঁ এই ভাই ভাইটি এজন আছে মোৰ নিজৰ। ত ভাইটি আহিম বুলি কৈ আছে। ভাইটি যদি আহে তেতিয়াহলে
আৰু এটা কথা দেই। তুমি এজনক বেলেগ কৰ্মকৰ্তা যদি সোমোৱা দোকানত, তাক ভালকৈ তুমি চাই ল'বা দেই। কাৰণ সকলো বস্তুৰে নাম জানাই। সকলোৰে নাম বেলেগ বেলেগ, এতিয়া তেওঁ চিনি পাব নাই? তেওঁ কবাত আগতে প্ৰশিক্ষণ লৈছে নাই?
সেইটোৱে সেইকাৰণে সোমোৱা নাই। এতিয়া মোৰ ভাইটিজনে তোমাৰ অ তেখেতৰ সিহঁতৰ মানে অ ইতিমধ্যে মানে সি কাম কৰিয়ে আছে। চহৰত। ছ সি ভাবিছে মই চহৰতটো জানই খৰচা বহুত। ত' সি সেইকাৰণে ভাবিছে যে সি গাঁৱলে আহিব। ত মোৰ তাতে সোমাম বুলি কৈছিলো মই এতিয়া সি আহি লওক কিবা কৰে।
সেইটো হয় বাৰু। বাকী মই হিচাপ নিকাচ খিনি কৰো নেকি কাইলৈ লগ পাম দোকানত গলে তোমাকো লগ ধৰিম।
দিয়া দিয়া তুমি তোমাৰ কামখিনি কৰিলোৱা মই ভাতটো খাই লওঁ।
অ ঠিক আছে দিয়া।